হেল্ল? ' হয় শুনি আছো।
হয়।
হয়।
ঠিক আছে, আজি আমি
আলোচনা কৰিবলগীয়া বিষয় প্ৰদূষণটোৰ বিষয়ে আলোচনা কৰোঁ।
হয়। হয়।
আহাঁ উহুম, শুনিছেনে আপুনি আমি প্ৰদূষণ অ। প্ৰদূষণৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ।
হয়, নিশ্চয়।
হয়, প্ৰদূৰ্ষণ
হয়।
প্ৰদূষণী আমাৰ গোলকীয় উষ্ণতাৰ উম, বঢ়াই দিছে তাৰ ফলত আমাৰ কৈ পৃ পৃথিৱী হক আহ বায়ুমণ্ডলৰ ওপৰত আৱৰি থকা অচ উম অজনৰ যোনটো তৰকছে সেইটো ক্ষতি হবলৈ আৰম্ভ কৰিছে, সেই অতি বেঙনীয়া ৰশ্মি যদি আজন লি আ তৰপৰ মাজেৰে সোমাই আহে তেনেহলে আমাৰ জীৱসমূহৰ বা উদ্ভিদসমূহৰ বিভিন্ন প্ৰকাৰে ক্ষতি হয়, আমাৰ চা জীৱসমূহৰ ছালৰ কিছুমান ৰোগ হোৱা দেখা যায়, উদ্ভিদসমূহৰ পাত পাত বা তেনেকুৱা ক্ষতি হোৱা দেখা যায়।
আকৌ আমাৰ প্ৰদূষণ বিভিন্ন প্ৰকাৰৰ আছে। উহুম পানী প্ৰদূষণ, মাটি প্ৰদূষণ, শব্দ প্ৰদূষণ। আকৌ তেনেকুৱাকৈ মাটি প্ৰদূষনসমূহ প্ৰধানকৈ প্লাষ্টিক তেনেকুৱা বা যিবিলাক পচন নহয় সেইবোৰ পদাৰ্থৰ পৰা হোৱা দেখা যায়। মাটিত যধে - মধে প্লাষ্টিক পলিথিন বা প্লাষ্ট টিকৰ বটল বা ৰাসায়নিক দ্ৰব্য সেইবোৰ মিহলি হ'লে মাটি প্ৰদূষণ প্ৰদু প্ৰদূষণ হৈ পৰে, ঠিক তেনেদৰে পানী প্ৰদূষণত যদি উহুম ৰাসায়নিক দ্ৰব্য সমূহ যধে মধে মিহলি কৰা হয়। আমাৰ যেনেকৈ ধান খেতিত যেনি ধৰি লোৱা ধান খেতিত আমি যদি ৰাসায়নিক সাৰ যধে - মধে প্ৰয়োগ কৰোঁ
তাৰে পানীখিনি প্ৰদূষিত হয় আকৌ কল- কাৰখানাৰ যিবিলাক লেতেৰা আৱৰ্জনা বা অ এ ব্যৱহাৰ হৈ ৰৈ যোৱা ৰাসায়নিক দ্ৰব্যবোৰ যদি- আমি খাল বিল তেনেকোৱা নদীত পেলাই দিও তেনেহলে তাৰ- পানীখিনি প্ৰদূষিত হোৱা দেখা যায়।
তেনেদৰে শব্দ প্ৰদূষণ- ধেমধে আমাৰ আজিকালি বিয়া সভা বা- তেনেকোৱা অনুষ্ঠান প্ৰতিষ্ঠানসমূহত কিছুমান ডাঙৰ শব্দ- সৃষ্টি কৰি যিটো উলহ মালহৰ- পৰিৱেশ সৃষ্টি কৰে তাত শব্দ প্ৰ তেনেদৰে শব্দ- প্ৰদূষণ হোৱা দেখা যায় তাৰ ফলত- আমাৰ ওচৰে পাজৰে থকা চৰাই চিৰিকটি বা জীৱ জন্তু মানুহ সেইবিলাক- এইখিনিয়ে কষ্ট পোৱা দেখা যায়।
হয়।
উ বা এ বায়ু প্ৰদূষণ ঠিক তেনেদৰে বায়ু প্ৰদূষণত- যান বাহন বা কল কল কাৰখানাৰ পৰা ওলোৱা ধোৱা- সেইবোৰে বায়ু বায়ু প্ৰদূষিত কৰা দেখা যায়।
নিশ্চয় -
সেইবোৰ নিৰাময়ৰ কাৰণ- হয় নিৰাময়ৰ কাৰণে বিভিন্ন ব্যৱস্থা হাততে আমি বায়ু প্ৰদূষণ নহবলৈ- যেতিয়াই তেতিয়াই বাহিৰলৈ ওলাই গৈ- গ'লে নিজৰ ব্যক্তিগত বাহন তেনেকোৱা ব্যৱহাৰ নকৰি ওচৰৰ ঠাইত- নিজেই খোজ কঢ়ি গৈ বা চাইকেল নহলেবা- পাব্লিক- ট্ৰেন্সপৰ্ট তেনেকোৱা বিলাক ব্যৱহাৰ কৰি মানে যান বাহনৰ পৰিমাণৰ মাত্ৰা কমাই আমি বায়ু প্ৰদূষণ অকণমান কমাব পাৰো তেনে ঠিক তেনেদৰে যদি কল কাৰ- আমি যিটো দূষিত বায়ু ওলাই সেইখিনি যদি- বায়ুলৈ এৰি দিয়াৰ পূৰ্বে যদি- আমিয়ে কৰে সমূহ ভাগত- বেয়া দূষিত যিখিনি বায়ুৰ লগত বায়ুখিনি যিখিনি বায়ুখিনি যদি এৰি দিও তেতিয়া বায়ু অকণমান মানে হ'লেও আমি শুদ্ধ মানে পৰিষ্কাৰকৈ ৰাখিব পাৰিম। আকৌ খেতি বাতি যদি আমি কেতিয়া জধে মধে যেতিয়া প্ৰয়োজন নহয় তেতিয়া যদি ৰাসায়নিক সাৰ বা কীটনাশক এইবোৰ প্ৰয়োগ নকৰি- বা প্লাষ্টিকসমূহ- জধে মধে কিছুমান কেতিয়াবা সৰু প্লাষ্টিকৰ টুকুৰা হ‌ওক চিপছ ৰ পেকেটৰ টুকুৰা হওক সেইবিলাক জধে মধে নেপেলাই ডাষ্টবিনত ব্যৱহাৰ কৰো
তা- নল নৰ্দমাসমূহত জধে মধে লেতেৰা বা আৱৰ্জনা- কেতিয়াবা প্লাষ্টিকৰ এ ঠোঙা- বা বটল নহ'লে বা তাৰ বিভিন্ন বেটাৰী- উচিত ঠাইত থৈ দিও‌ বা যম ডাষ্টবিনত পেলাই দিও আৰু তেনেদৰে অকমান আৱৰ্জনাৰ পৰিমাণ কমিব আকৌ আমি ৰিচাইকেল কৰি পানি কৰি বস্তু আমি টেম প্লাষ্টিকৰ টেমা হওক বা কেতিয়াবা চকলেটৰ বাকচ হওক সেইবিলাক যদি আমি আকৌ সেইবিলাক যদি ফুলৰ টাব বা কিছুমান বিভিন্ন প্ৰকাৰৰ পাকঘৰৰ সঁজুলি ৰাখিবলৈ বা থ'বলৈ ব্যৱহাৰ কৰো সেইবিলাক অকমান পৰিমানে হ'লেও আৱৰ্জনা কমিব যাৰ ফলত আমাৰ পৰিৱেশটো প্ৰদূষণ কমকৈ হ'ব বুলি মই ভাবো।
হয়- হয় নিশ্চয়। হয় অ, আপুনি কোৱাটো মানে চব অ, সত্য হয় মানে যিবিলাক কৈ মানে আমাক প্ৰদূষণ হৈয়ে আছে আমাৰ পৃথিৱীখন বহুত মানে আ, যোনটো আমাৰ গোলোক কিয় উষ্ণতাতো বহুত বাঢ়ি গৈছে সেইবিলাক প্ৰদূষণৰ কাৰণে। যেনেকৈ বায়ু প্ৰদূষণটো বহুত প্ৰভাৱ পেলাইছে মানে বেছিকে নহয় জানো হয়।
হয়।
হয় তো আমি মানে আমাৰ গছ -গছনি কটা বা আমাৰ আ, যেনেকৈ আমাৰ আ আমাৰ পৃথিৱীৰ এটা বহুত ডাঙৰ মানে এটা জংঘল আছে যেনেকৈ এমাজন জংঘল বুলি কয় আপুনি শুনিছে চাগে নামটো?
উম-উম শুনিছো।
অ, হয় যোনটো এইটো আপোনাৰ আ আপনাৰ আ দক্ষিণ আমেৰিকাত আছে ত' এইটো জংঘলটো মানে আমাৰ যোনটো আমাৰ পৃথিৱীৰ লাংছ বুক ক'ব পাৰি আৰু এইটো।
উম,
ত' সেইটো কাৰণে মানে বহুতো আমাৰ বৰষুণবিলাক বা আমাৰ তাপমাত্ৰাবিলাক কমাই দিয়ে এই জংঘলটোৱে এমাজনটো ত' তাতো মানে ইমান-ইমান মানে দ্ৰুত গতিত আ গছ -গছনি কাটা হৈছে তাতো। আমি মানে যেতিয়া বাতৰে বাতৰি কাকত বা আমি নিউজবিলাকত চাওঁ বা সামাজিক মাধ্যমতে দেখা যাওঁ কেতিয়াবা ত' এইবিলাক ত' এইবিলাক আমি গছ-গছনি কাট টাবিলাক বহুত কমাব লাগিব আৰু যেনেকৈ আপোনাৰ আমাৰ অসমত অসমতো বহুত মানে আমাৰ অভয়াৰণ্যবিলাক আছে। আৰু তাৰ উপৰিও বহুত আছিল আগতো। মানে এইবিলাক আমি সংৰক্ষণ কৰিব নোৱাৰিলোঁ সেইকাৰণে যাৰ ফলত মানে বহুত আমাৰ গছ -গছনি কাটা গ'ল আমাৰ জংঘলটো মানে কাটা-কাটা গ'ল। ত'সেইটো এইটো কাৰণ ত' আমাৰ এতিয়া মানে বৰষুণ বিলাক আমি কম হোৱাতো দেখা পাইছো আমাৰ বৰ্তমান অসমৰ এইবোৰ এইটো বছৰতো বৰষুণ নায়েই বুলি ক'ব পাৰি বহুত মানে খুব কম বৰষুণ দিছে বেলেগ বছৰতকৈ আৰু ইয়াৰ কাৰণটো হৈ চে মানে আমাৰ গছ- গছনি কটা বা আমাৰ গোলকীয়া আ, উষ্ণতা বাঢ়ি যোৱা আৰু তাত কৈও এতিয়া আপুনি দেখা পাইছে চাগৈ ন' নিউচে বাতৰিয়ে, সামাজিক মাধ্যমত যেনে কৈ ইউৰোপ দেশত ইউৰোপত মানে বহুত এটা যদি ইংৰাজীত কয় হিট ৱেভ বুলি কয় সেইটো আহি আছে মানে তাত তাতে মানে চল্লিশ ডিগ্ৰী পৰ্যন্ত গৈছে তাপমানটো ত' এনে -এনেইতো আমি সাধাৰণতে গম পাওঁ যে ইউৰোপ দেশটো ঠাণ্ডা দেশ। ঠাণ্ডা ঠাই বুলি ত'এতিয়া মানে তাৰ মানুহবলাক সহ্য কৰিব নোৱাৰা হৈছে গৰমটো অ, জনসাধাৰণবিলাকে ত' সেনেকৈয়ে মানে আমি যোনটো আমাৰ জলবায়ু প প্ৰয়োগ মানে পৰিৱৰ্তন হোৱাটো আমি দেখা পাইছো নহয় জানো? ত এইবিলাকে আৰু আমি যোনটো ক'লো এতিয়া যে আমাৰ ভাৰতবৰ্ষত এই টো বছৰত মানে আমি গ্ৰীষ্মকালত বোৰ বাৰিষা বতৰত বাৰিষাতো বহুত কমে দিছে এইবাৰ বৰষুণতো বহুত কমেই হৈছে আৰু ইয়াৰ কাৰণটো হৈছে মানে এটা এটা যোনটো আমাৰ আ আমাৰ প্ৰশান্ত মহাসাগৰ এটা ঘটনা হয় মানে আ প্ৰাকৃতিক ঘটনা হয়। সেইটো কয় আ এইটো হয় আপোনাৰ আ দক্ষিণ আমেৰিকা এটা দেশ আছে পেৰু দেশ বুলি এই পেৰু দেশৰ কিনাৰে যোন কিনাৰে মানে কিনাৰত কিবা আছে প্ৰশান্ত মহাসাগৰ আছে প্ৰশান্ত মহাসাগৰ পৰা এটা আ এটা মানে বতাহ বৈ আহে মানে আমাৰ ফালে ই আমাৰ ভাৰতবৰ্ষৰ ফালে বা অ সুকীয়া ফালে সেইটো কয় এ ইয়েল নেনু। হয় এল নেনু বুলি কয়, হয়। এইটো বছৰ মানে এইটো এল নেনু এল নেনু বুলি এই ঘটনাটো প্ৰাকৃতিক ঘটনাটো হৈছে মানে এইটো প্ৰায় মানে তিনি বছৰৰ পৰা সাত বছৰৰ মাজত এবাৰ ঘটে। ত' এইটো বছৰত ঘটিছে বুলি আমাৰ বিজ্ঞানী বিলাক কৈছে ত' সেইকাৰণেও মানে অসমত বা আমাৰ ভাৰতবৰ্ষত এইবাৰ এইটো বছৰত অ আমাৰ বৰষুণতোক কমকৈ দেখা পাইছো। ত' এইবিলাকতো মানে এইটো প্ৰাকৃতিক এইটো কিবাই হয় দুৰ্যোগ বা এইটো ক'ব পাৰি আমি। তাৰোপৰি আমি প্ৰদূষণটো ক'লে আমাৰ বায়ু প্ৰদূষণটো আপুনি ক'লেই যেনেকৈ আমাৰ গাড়ী জনসংখ্যা বৃদ্ধি হোৱাৰ লগতে আমাৰ যোনটো আমাৰ ইন্ধনৰ ব্যৱহাৰতো বেছি হৈছেযেনেকৈ আমি গাড়ী মটৰত আমি ইন্ধন বহুত ব্যৱহাৰ কৰো যেনেকৈ পেট্ৰল, ডিজেল, কেৰচিন সেইবিলাক আমি ব্যৱহাৰ কৰা যায়। যত নেকি এইবিলাক ইন্ধনটো জ্বলালে আমাৰ পৰা বিষাক্ত গেছসমূহ ওলাই যেনেকৈ কাৰ্বন ডাই অ অক্সাইড বা কাৰ্বন মন' অক্সাইড এইবিলাক ওলাই মানে আৰু এই যোনটোবিলাক বিষাক্ত গেছবিলাকক মানে গছ গছনিবিলাক এইটো আ এবজৰ্ভ কৰিছিল আৰু ন? কাৰ্বনটো? কাৰ্বনটো লৈ লয় ন একেবাৰে গছ গছনিয়ে আৰু অক্সিজেনটো এৰি দিয়ে ত' আমাৰ গছ গছনি কম হোৱাৰ ক্ষেত্ৰতে আমাৰ ওচ অ তাপমানটো বাঢ়িছে মানে যি এইটো কথা আমি ক'ব পাৰো তাৰ উপৰিও ইয়াৰ ফলত মানে এতিয়া আমাৰ গোলকীয় উষ্ণতা বঢ়াৰ ফলত আমাৰ যোনটো উত্তৰ মেৰু আৰু দ ক্ষিণ মেৰুত থকা ইমান ডাঙৰ ডাঙৰ বৰফৰ যোনটো পাহাৰ আছে এইবিলাক মানে গলিব ধৰিছে। এইবিলাক গলি ব ধৰাৰ লগতে আমাৰ পানীতো বাঢ়ি গৈছে। বা আমাৰ সাগৰ মহাসাগৰবিলাকৰ পানীৰ পৰিমাণটো বাঢ়ি যোৱাৰ কাৰণে আমাৰ হয় যিবিলাক অ দ্বীপ দ্বীপ দেশ আছে দ্বিপীয় দেশ আছে এই দ্বীপীয় দেশবিলাক পানীৰ তলতে যাব বুলি বিজ্ঞানীবিলা কে অনুমান কৰিছে ত' উদাহৰণস্বৰূপে আমি ক'ব পাৰো যেনেকৈ আমাৰ ভাৰত মহাসাগৰত থকা এটা দ্বিপীয় দেশ আছে যেনে কৈ মলদ্বীপছ বুলি কয় এই মলদ্বীপছ বিলাক মানে এটা সময়ত পানীৰ তলতে যাব বুলি এইটো অনুমান কৰা হৈছে হয় আৰু আমি এইবিলাক ৰোধ কৰিবৰ কাৰণে আমি অ চৰকাৰে এইবিলাক অ পদক্ষেপ লোৱাৰ লগতে আমাৰ জনসাধাৰণবিলাকো নিজে মানে পদক্ষেপ ল'ব লাগিব হয় ত' এইবিলাকে কৰিব লাগিব মানে অ আমাৰ সময়তো হৈ গৈছে তেতিয়াহলে অ শুনিছে আপুনি হয় হয় ঠিক আছে দিয়া ধন্যবাদ থাকিল, হয়। হয় ধন্যবাদ।